বাৰ আহিল দে বলো
অ মাতো শুনি আছ নে
অ শুনি আছো মোৰ
আহ উ খবৰ ভাল
অ পি সাতটা বাজিল
আহ
মোৰ বুকু থপু থপু কৰি আছে
মই প্ৰাৰ্থনা কৰিম দে
মই মোৰ মোৰ কানবা লাগি জান নাই?
বুকুখন ধপ থপ কৰি আছে
অ তই এতিয়া এইটো হিন্দীত সেই কৰল
উ আহ
এ মই মোৰ মাতটো তোৰ টাতো শুনা পাই আছো মোৰ মাতটো মই তোৰত তাতে শুনা পাই আছো অ হেল্ল' হেল্ল' হেল্ল' নাই দে
অ
অ মোৰো বুকু ধপ ধপ কৰি আছে এইফালে সেইফালে গুচি যায়
আহ দে
গাটো এনেকৈ মৰি যায় অঔ বুকু ধক ধক গৰি আছে
উৰি উৰি যায় উৰি উৰি যায় মনৰ পখিলা টো উৰি উৰি যায় তখন উৰি উৰি যায় এ এইখন যে চিলা তোৰ সৈতে আহ আছে চিলাখন ঘূৰি ঘূৰি ঘূৰি যায় এই দুটামন এই দুটা মন আৰু নাযানো দে টিপি টিপি বৰষুণৰ পানী হা
আমি আপোনাৰ হয় কোন?
তাকাতোন
উম হু হু
আমি তোমাক মোৰ দিল আমি তোমাক মোৰ মনটো দি দিলো চনম
আৰু এটা আছে সনম তোমাৰ কচম
তোমাৰ অসমীয়া
এ চনম তোমাক তোমাৰ কচম
অ
আৰু এখন যি সেই আছিল এ চুটি ছবিতে টিভি এ হেৰি যি জন্ত যি যি ডাঙৰ যন্ত্ৰটো যি চিৰিয়ল খান যি আছিল যি এই খান আহ কচোন তোমাৰ ভাল পোৱাৰ
আহ
হম হু
সেই খান বাপৰে
কচম তোমাৰ ভাল পোৱাৰ।
কিবা কয়? কিবা ঘ বোলো
এ মনত কিবা কিবা হৈছে। বুকু খ কিবা কিবা মোৰ বাছে এতিয়া বুকু খে বিষা চি নাপেক তইে বিষাইছি না কি বিষাইছি মই নিজে ধৰৰ কাৰণাই জানো না
গম পাইছো গম পাইছো তোমাৰ পৰিস্থিতিটো মই গম পাইছো
মোৰ এতিয়া বুকুৱে বিষাই ন পেট বিষাই ন কিয়ে বিষাই একোৱে ধৰিব পৰা নাই এ ঈশ্বৰ
তোমাৰ পৰিস্থিতিটো মই গম পাইছো।
হ হ্ৰেড পচে আ
বুজি পাইছা
আহ পাচু পোকে লাগছে ৰ
মোৰটো কিবা দুখীয়া লাগিছিল
উম মোৰ নিজে মোৰ নিজে নিজক লকি দুখ লাগছে
উ ক খা মই কি খা মই ভাবিয়ে পোৱা নাই ব অ গম পৱা নাই দোকান যাব ইচ্ছা নাই কি খাওঁ ভাবি পোৱা নাই?
নাজানো
অ
তুমি বাকী খোৱা
আহ অ
কি এ কি অ মাৰি আছা।
হেই নহয় দে ইচ ইচ ইচ অ ক কিবা ক হেল্ল মাততো অহা নাই তোৰ কিবা ক মাতটো আসায় নাই ইয়াৰ হেল্ল' হেল্ল' হেল্ল' মাততো অহা নাছিলে
এইবাৰ আহিছি বাপা অ আটা মাৰি আছো মই
হ উ মই ইমান মাতি আছো। আৰু অহা নাই কিবা কৈ থাকিবি তই-
আহ আহছ বাৰ-
অ তই কিবা কৈ থাকিব বিহুতছ নহয় কিবা কৈ থাক।
অ হ'ব দে অ অ অ অ
অ
পি
অ
বতাসছে কিমি কি দিছি
বৰখন আহ ন বাচ্ছা।
তাকেতোন ভাবিছো ময়ো
অ
মই তোক অহ এটা হেৰি কৰিম ৰ ফটো এখন দিম তই বাছ মানে হে দুটা মিলে নে নিমিলে চাবি-
অহ হ'ব দে-
মানে মোৰ মোৰ হেনে লাগে হে দুটাক মিলে বুলি
হ কোন দুটা বা কোন দুটা বাই তন তোৰ মাততো অহা নাই আৰু তোৰ মাততো অহা নাই আৰু অ আছে আহিছে আহিছে আহিছে
আহিছে আহিছি এবাৰ আহিছে
আইছে বাপা অ তোৰ আজি নেতৱৰ্কতো ইমান বেয়া দিছে।
তাকাতো ইমান বেয়া দিন ময়ো তাকে ভাবি আছো। অ পি
হা
তোক তোক মা খন ফটো দিছো তই ত তোক মা এখন ফটো দিছো তই চাচোন ফটো খান ইমি-
মিন এক মিনিট এক মিনিট ৰ
ছবি এখন দিছো ইতনে চা
অহ
ল লা ল লা চাচ নে নাই তই
মিলে কব গলে অলপহে আলাৰাই দে অ
বাপৰে- দিলে নাই অ ভালকে নে অলপ অলপমান হেৰি আছে ন সলনি আছে
অলপ অলপ হে আছে মানে তোৰ উৎকিতা নিমিলে বুজিছ নে উৎকেটা নিমিলে আৰু ৰ চাও ৰ কৈ চা চোন তাই নিবাই বাকী মিলে ক'বা গিলি এ এটা যি বৰ্গীয় জ আৰু এটা লাইন কি শুনিছ নে তোৰ মাততো অহা নাই এ তোৰ মাতটো আহা নাই উঠি আ কবাত মাত তো আহা নাই মাততো আহা নাই মাততো অহা নাই
উম এইবাৰ আহিছে
অ আহিছে ত কত ত কত সোমাই আছ চনো হা ইমান বেয়া আৰু গেল কটা আৰু কটা গেল আৰু কটা গেল তই যত আছ তাতে নাথাকিবি ত অলপ বেলেগ জেগাত আহ আৰু কাটা গেল অহ আহাই নাই মাততো মাত আহা নাই মাত অলপো আহা নাই আহা নাই দেই মাত চাত কৌ এ এ হৈছে
এ হচিয়ে